হেল্ল'
হেল্ল' পাইছো অ তুমি
ময়ো পাইছো পাইছো বাঈ কি কৰি আ আছা এতিয়া
মই তোমাৰ এই আছো এই উম ভাত পানী খাই উঠিছো বহিছো
অ অ সেইফালে গৰম কেনেকোৱা পৰিছে গৰম কেনেকোৱা পৰিছে
গৰম তোমাৰ গৰম ঠিকে আছে বাৰু। সেই আগবেলা অকমান বৰষুণ দিছিলে।
তাকে, তাকে।
তাৰপৰা পিছবেলাই এতিয়া অলপ ৰ'দ দিছে, সেইকাৰণে অকণমান গৰম পৰিছে আৰু।
অ, অ গৰম আচলতে বহুত পৰিছে আকৌ গম পাইছানে নাই?
অ, অ, অ। মাহঁতৰ ভালেই। ভালেই অ মা ভালেই, তোমালোকৰ?
তাকে তোমাৰ-তোমাৰ কেনেকুৱা খবৰ?
মোৰ ভালে, ভালে। আছো। মই মানে তোমাৰ এই চাহ অকমান খাই আ
অ, অ, অ। অ, তাকে মই কুহাল শুনিছো বাৰু অকমান।
অ, অ। যাবা ঘৰৰ মানুহ বহি আছে।
অ, অ, অ, অ।
পঢ়া শুন আলহী অহা নাই নাই ঘৰৰ মানুহে।
অ, অ। অ, অ। তাকে পঢ়া শুনা কেনেকুৱা চলিছে তোমাৰ?
মোৰ গৈছে আৰু দেই, ভালে ভাল বেয়া মাজত তোমাৰ?
তাকে মোৰ সেই একেই ভাল বেয়া মাজত গৈছে আৰু। তাকে পৰীক্ষা ওচৰ পাইছে সি ন গম পাইছা নাই?
তাকে হে পৰীক্ষাও উচৰ পাইছে হি।
অ। তাকে এতিয়া
এ মই মোক গৈছে আৰু যেনে তেনে। তাকে মোৰ এই ফিজিক্স ফিজিক্সটো আৰু কেমেষ্ট্ৰিটো আছে অকমান। বাকী বাকী কি এইখিনিয়ে হৈছে আৰু অকমান অকমান। অলপ, অলপ আছেগে আৰু। তোমাৰ, তোমাৰ প্ৰিপচন কোৱাচোন পৰীক্ষা প্ৰিপেৰেচনৰ বিষয়ে অকমান কেনেকুৱা
মু বাও পুলিচ সেৱ দেই।
অ' অ'।
মোৰ তোমাৰ এতিয়া কি, ভালেই চলিছিল। তোমাৰ বিষয়বিলাক
অ' হয় হয় হয়।
উম সেইকাৰণে মানে কি হয়? সময়টো মিলাবলে অকমান দিগদাৰ হয়।
দফাগাঁও
তথাপিতো তাৰ মাজতে পঢ়া-শুনা চলিছে। ফিজিক্স, কেমেষ্ট্ৰ্ৰী, মেটছ বায়'লজী সেই, সেইবিলাকক। মই মানে গণিতত হেৰি এটা লৈছোঁ, তোমাৰ টিউচন এটা।
টিউচনটা, অ' ভালে কৈছা বাৰু। ল'বও লাগে গম পাইছা নাই?
উম।
মই - মই লোৱা নাই বাৰু! এতিয়ালৈকে টিউচন। তাকে মই ঘৰতে পঢ়িছো।
অ' ভালে কৈছা
অ' সে চু কা নহয় মানে! টিউচন মানে, মই টিউচন কৰি ভাল নাপাওঁ গম পাইছা নাই! মানে টিউচন কৰিবলৈ মোৰ একদমেই মন নাযায়। সেইকাৰণে মানে টি-টিউচনটো। লোৱা নাই। মানে জানো বুলি লোৱা নহ'ল। নোলোৱা নহয় মানে! এ টিউচনটো ল'লে কিবা এটা ভাল নালাগে মানে। সেইটো কাৰণে নলওঁ।
অ' নহয় মানে, উম বুজি পালেতো বাৰু মানে ইমান কথা নাই। ঘৰতে
নু বুজি পাইছো ইমান? বুজিতো ময়ো পোৱা নাই, নে হ'লেও কি হয় মানে, টিউচন কিবা ল'বলৈ ভাল, ভাল নাপাওঁ মই
অ অ অ
অ সেইটো হ বাকী তুমি ল'ব পাৰি তুমি ল'ব পাৰিছ ছা ভালেই হৈছে বাৰু
অ অ অসম অসম অসম অসমীয়া চ অসমীয়া পঢ়িছা নাই
অ অসমীয়া ছসমীয়া পঢ়িছো বাৰু
অ কোনটো বিষয়ে বেছি হেই হৈ আছে তোমাৰ এনে
এনে টানতো তোমাৰ ফিজিক্স টো টান গম পাইছা নাই ফিজিক্স টো টান, টান লাগে অলপ ফিজিক্সটো অকমান কঠিন মানে অলপ টান পাওঁ তো তোমাৰ তুমি কোনটো চাবজেক্ট অতি টান পোৱা মানে
মোৰ বাৰু তোমাৰ উমহ ইমান টান নালাগে হেই উম ফিজিক আ কেমেষ্ট্ৰি অকমান মানে তোমা অকমান চাব লাগিব ইমান টান নালাগে পঢ়িলে আহিব
অ অ অ অ তাক কে তাকে তাকে কেমেচ টিত হেৰি নাই লোৱা নেকি টিউচন নাই লোৱা নেকি
টিউচন না লোৱা অ কেমেষ্ট্ৰিত মানে কি কবা আজিকালি টিউচন বিলাকৰ দাম কিমান গম পাইছা
তাকে তাকে বহুত দাম ও আজিকালি
তাকেহে
সেই কিহৰ লৈছিলা তুমি মেথছৰ লৈছিলা ন
মেথছ অ
গণিত লৈছিলা তাত তুমি তাত তোমাৰ ফিজ কিমান আচলতে সেয়া ফীজটো টিউচনৰ ফিজ
তাত তোমাৰ মাহিলী তোমাৰ ওঠৰশকে
ওঠৰশ
ন তাকো
তাকে ব বহুত দেখোন
তাকেটো সেইকাৰণেহে অকমান দিকদাৰ হয়
অ তোমাৰ মাহত কিমানকে লয় এমাহত কিমান লয় অ মানে এমাহত অ গম পাইছোঁ গম পাইছোঁ মানে এমাহ তোমাৰ কেইদিন কৰে মানে সেইটো সুধিবলৈ বিচাৰিছিলো
উম সপ্তাহত তিনিদিনকে তোমা দুই তিনি আহ তিনি দিন চৌধ্য দিন হ'ব সাতদিন তিনিদিন উম উম উম উম
তাকে চ অ আজিকালি এইবিলাক এটা মাইনাচ পইণ্ট গম পাইছা নাই? চোৱা দেই। পইচাটোতো লৈছেতো গোটেই মাহটোৰ পইচাই লৈছে হয় নহয়? গোটেই মাহটোৰ ফিজে লৈছে। কিন্তু, কিন্তু কিন্তু চোৱাচোন এঘন্টা অ', অকল এঘন্টা-এঘন্টাহে কৰে চাগে?
অ', এঘন্টা-এঘণ্টা।
আকৌ সেই গোটেই মাহটোত অকল তোমাৰ বাৰ-তেৰ দিন ক্লাছ কৰে, সেইটো আচলতে কিমান ঠগা নিচিনা হৈছে আচলতে, দেখিছা নে?
হয় হয়, এই মানে এইবোৰ কি হয় এতিয়া! অকমান তেনে কোৱাই ন?
তাকে, এইবিলাক আচলতে, এইবিলাক লিগেল নহয় গম পাইছা নাই? গোটেই মাহ, অ' গো টেই মাহটো পইচাটো লৈ লয়। আকৌ, আকৌ- আকৌ গোটেই মাহটো ক্লাছো নকৰে।
তাকেটো।
তাকে সেইটো, সেইটো আচলতে বেয়া, বেয়া আকৌ দেই। এতিয়া সেইটো, অ' এতিয়া-এতিয়া যদি তোমাৰ, মাহেকত গোটেই মাহটো বোলে ত্ৰিশ দিনে, হেৰি কৰিছে হয় নহয়? ক্লাছ কৰিছে। তেনেহ'লে তোমাৰ শুনি শুনিবলে ভাল, বাট টিউচন ল'বলৈও মানুহবিলাক আগ্ৰহী হয়, গম পাইছা নাই? এতিয়া, এতিয়া অ' এতিয়া আমাৰ-আমাৰ নিচিনাই মানে! আমাৰে এতিয়া পইচা নাই যে, এতিয়া আমি ল'বলৈ সেইবিলাক বহুত ভাবিব লাগে গম পাইছা নাই?
এতিয়া
আচলতে, মানে পতককে টিউচন ল'বই নোৱাৰো গম পাইছা লও বুলিলে
হয় হয়। এতিয়া তোমাৰ কি হৈছে গম পোৱা নে? গোটেই পঢ়া-শুনাৰ ক্ষেত্ৰত গোটেইখন বিজনেছলৈ গুচি গ'ল।
অ', সেইখন আচলতে, সেইটো আচলতে হ'ব নালাগে ন গম পাইছে নাই এনেকুৱা!
হয় শিক্ষা ক্ষেত্ৰখন কেনেকে ব্যৱসায় হ'ব?
অ'। সেইটো, অ' সেই-সেইটো আৰু দেখিছে নাই তুমি চৰকাৰেতো একো কিবা কঠোৰ ব্যৱস্থা লোৱা দেখা নাই সেই যি শিক্ষাৰ ক্ষেত্ৰত যি পইচা সমূহ বৃদ্ধি পাইছে হয় নহয় মূল্য় বৃদ্ধিছে স সেইবিলাকত চৰকাৰেতো একো ভূমিকা লোৱা নাই
নাই এতিয়া তোমাৰ এতিয়া চৰকাৰে কি কৰিছে চৰকাৰে আৰু। সেই যে পইছোটো ন ছাত্ৰ- ছাত্ৰী বিলাকৰ তোমাৰ এতিয়া তোমাৰ দশম শ্ৰেণীত আছিল আনন্দ বৰুৱাৰ
হয
এই যোৱা বছৰৰ পৰা যোৱা বছৰৰ পৰা উঠাই তুমি তব চান। এতিয়া ল'ৰা ছোৱালীয়ে কিবা এটা মূল্য এটা পায় সেইবোৰত পঢ়িবলৈ
আঁহ অঁ।
এতিয়া সেইটো উঠাই দিয়াৰ লগে লগে এতিয়া। অঁ
আহঁ এ আৰু এটা কথা গম পাইছ নে এতিয়া চাবা আহা মানে আমাৰো তোমাৰ বচৰেকতো তিনিটা চাৰিটামান পৰীক্ষা হয় হয় নহয়।
হ
অঁ এতিয়াতো তোমাৰ গোটেই কেইটা পৰীক্ষা আমাৰ আমাৰ পৰা পইচা লয় দেখিছে নাই পৰীক্ষাৰ আগত
পৰীক্ষা তোমাৰ পৰীক্ষাতে আঢ়ৈশ টকা
আঢ়ৈশ টকা আঢৈশ টকা তিনিশ টকা আমি কেনেকে দিম হয় নহয়। তুমি হিচাপ এনে হিচাপ কৰি চাবাচোন আমাৰ খুব বেছি বেছি বোলে এনে হেৰিটো চাবজেক্টটো এনে শট আ হয়ে নহয়। বোলে বোলে। দুটা বোলে এক্স তটা কিবা বেলেগ চাবজেক্ট এনে যেনোবা কিবাাকিবি দিছে যেনোবা দুটা যেনিবা বঢ়াই মেলি দিছে খুব বেছি বেছি তোমাৰ। হেৰি হ'বগে আঠটা হ'বগে যেনিবা হা খুব বেছি বেছি তোমাৰ সেই আঠটা তুমি হিচাপ কৰাচোন এখন পেপাৰ আচলতে এখন পেপাৰ প্ৰিন্ট কৰ নে কিমান লয়নো খুব বেছি দহ টকা বা বিশ টকা হয় নহয় তেনেকে তুমি গোটেই পইচাঁ হিচাপ কৰিলে খুব বেছি বেছি কিমান হ'বনো পইচাঁ হয় নহয়। অঁ এশ টকাওঁ নহয় ন নহয়গে গম পাইছা নাই কিন্তু ন্ত আহো এশ তিনিশ টকা সেইটো আচলতে বহুত বেয়া কাম কৰিছে নহয় গম পাইছা নাই এতিয়া দুখীয়া মানুহবিলাকে ইমান পইচা কেনেকৈ দিব বাৰু হয় নহয় এতিয়া ধৰি লোৱা তোমাৰ অ এ মৃদু তলা মানুহ বিলাকে অকণমান পাৰিবই হেৰি কৰিব কিন্তু একেবাৰে তাতকৈওতো দুখীয়া দুখীয়া দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়িছে কলেজত বা স্কুলত অ এতিয়া আচলতে সেইবিলাক পইচা কেনেকে দিব বাৰু তুমিয়ে কোৱাচোন
তাকে সেইখিনিয়ে কথা হেল্ল' হেল্ল' চাৰ